হয়-হয়।
হয়-হয়-হয় মই মানে কি বুলি কম এতিয়া আপুনি যদি সোনকালে নাহে ইয়াত এতিয়া বহুত এটা বেয়া ঘটনা হৈ যাব, সেইবাবে আপোনালৈ যোগাযোগ কৰিলোঁ।
হয়-হয় ভাল কৰিছে। কি এতিয়া বেয়া ঘটনা হৈ যাব অকন বিৱৰণ কৰিব নেকি?
হয় মই আপুনিতো জানেই মই ভাওনা শিল্পৰ লগত জড়িত এজন ব্যক্তি পৌৰাণিক দিনৰ পৰাই মই ভাওনাৰ লগত লগ লাগি আছোঁ।
হয়-হয়।
মই মানে এতিয়া কণ-কণ আমাৰ মইনাকেইটামানক মানে আপোনাৰ ভাওনা শিকাই আছোঁ। আমাৰ গাঁৱৰ মানে এতিয়া ডিম্ব আহি সি-সি এতিয়া সিহঁতক কৈছে বোলে সি হেনো পুৰণা সেই নৃত্যটো সি শিকাব। ডিম্ব সেইটো মোতকৈ দুবছৰ সৰু ল'ৰা মই কৈছো যে আমি আধুনিক যোনটো প্ৰৱেশ আধুনিক প্ৰৱেশটো শিকাও ডিম্বই নামানে
আপুনি যদি শীঘ্ৰে আহি এই কথাটো মীমাংসা কৰি নিদিয়ে, মোৰো কিন্তু এতিয়া মই যুদ্ধৰ ক্ষেত্ৰত যুদ্ধৰ বাবে সাজু হৈ যাম দেই। আপুনি সোনকাল কৰক
এ আপুনি এইবোৰ যুদ্ধ-চুদ্ধৰ পৰা অলপ বিৰত থাকক। মই যাম এতিয়া মই গৈ কিনি ডিম্বক ডিম্বৰ লগত
হয়', - হয়', - হয়',
নিম্বৰ লগত', মই আলোচনা কৰিম গৈ', মোৰ যিহেতু, মোৰ যিহেতু অলপ স্বাস্থ্যৰ', স্বাস্থ্যৰ মোৰ অলপ বেয়া হৈছে, মানে বয়স', বয়সৰ লগে - লগে মোৰ স্বাস্থ্যতো অলপ মানে বেয়া হৈ যোৱা পৰিলক্ষিত হৈছে', সেইবাবে মই অলপ যোৱাত অলপ পলম হ'ব সেইবাবে ক্ষমা কৰিব', অ', হ'লেও, মই যাবলৈ চেষ্টা কৰিম এতিয়া', আৰু ডিম্বক মই অহালৈ অ', টিম্বক মই অহালৈ অলপ ৰখিব, হয়', - হয়', পলম নকৰোঁ বাৰু',
এতিয়া কিন্তু ডিম্বক ইয়াতে আজি, মই বস কৰাৰ থান লৈ লৈছোঁ হাতত', হাতত তৰোৱাল লৈ কিন্তু মই ওলালোঁ যুদ্ধৰ বাবে', বিলম্ব আপুনি কোনো কাৰণতেই নকৰিব আজি ই হয় ডিম্বৰ নহয় মই', হয়',
হয়', - হয়', মই পলম অকণো পলম নকৰোঁ আপুনি এই তৰোৱাল চলাবোৰৰ', পৰা অলপ বিৰত থাকক', মোৰ ওপৰত বিশ্বাস ৰাখক, মই ডিম্বক দুচৰ দি দিলে ডিম্বৰ চিধা হৈ যাব কাৰণ', মোৰ এতিয়া বয়স হৈছে, মোৰ কথা মানেও তেওঁ মই চৰ দিলেও', তেওঁ, কোনো হেৰি নকৰে, আৰু তেওঁ আপুনি লক্ষ্য কৰিছে', দেখিছা নাই নে জানোঁ, তেওঁ দিনক - দিনে চচমা - তচমা পিন্ধি গোটেইটো ডেকা সবল ডেকা লৈ', পৰিণত হৈ', -হৈ', - গৈ', আছে',
হয়', - হয়', - হয়',
হয় তেওঁ ৰাতি হলেও, ৰাতি হলেও তেওঁক', ক'লা চচমা পিন্ধি ঘূৰি ফুৰে, মানে দেখাতটো বৰ অদ্ভুত লাগে',
এতিয়াও মোৰ, এতিয়াও মোৰ সেইটো কাৰণেই', টিঙিচকে মাৰিছে, সি মই তাক কৈছোঁ যে মই', কণ - কণ ল'ৰা - ছোৱালীকেইটাক মই মোৰ মতে যোনটো আধুনিক প্ৰৱেশ সেইটো শিক', শিকাম, সি নামানে বুঢ়ায়ে, সি হেনো পুৰণা প্ৰৱেশহে শিকাব আৰে',
হয়, এইটোনো কোনো কথা হ'ল নে', তেওঁ', - তেওঁ', - তেওঁ', - তেওঁ', ক'লে এইটো নহ'ব', আধুনিক প্ৰৱেশহে শিকাব লাগিব, হয়, আৰু আমাৰ', আমাৰ মতে হ'ব লাগিব, তেওঁ কোননো তেওঁ চচমা - তচমা পিন্ধি আহিলেইটো নহ'ব', ৰাতি দেখে নে নেদেখে তেওঁ সেইটোতে সন্দেহ আছে, তাত তেওঁ নি', ত শিকাব পাৰিব?
অ', সন্দেহৰ ইয়াত নাই কথা আপুনি চোৱাক', মই সম্পূৰ্ণৰূপে মই নিশ্চিত ডিম্বই দেখে, সেইবোৰ চব', তাৰ ধোন পেছৰ কাৰণে সি ৰাতিখন চচমা পিন্ধি আহি নামঘৰত মোক আজি বৰ - বৰ কথা কৈছে', মই হও তাহানি ঊনৈছশ সোতো', - সাতাশী চনৰ', পৰা মই হাতত অস্ত্ৰ লৈ কালকেটোৰ ভাও দিয়া মানুহ', আজি সি মোক সেই এটাও ভাও দি নোপোৱা, সেই এবাৰ কেৱল সি সেই', শূৰ্পনখাৰ ভাওটো দিছিলে গোটেই জীৱনত আৰু আজি সি মোক ভাৱৰ কথা শিকাবলৈ আহিছে মই', কিন্তু ইয়াক এৰি দিয়াত নাই',
হয়', - হয়', এৰি, কোনো পথ্যয় আপুনি এৰি নিদিব', আপুনি পাৰিলে ৰামৰ এপাত অ', মানে শৰ লৈ তেওঁৰ গাত নিক্ষেপ কৰক',
মই ভাবিছোঁ মই বালিলৈ ৰামদেৱে জিপাত শৰ মাৰিছিলে আজি মই ডিম্ববধ', নাটকখন ইয়াতে পাতি দিম বুলি।
হয় হয়, এৱ সেই ভাগ নাটকেই আপুনি আৰম্ভ কৰি দিয়ক মই আপোনাৰ মানে সূত্ৰ ধাৰিটো ওলাই দিম দে লগতে আৰু খুল চুল বাদ্যযন্ত্ৰ যি বজাব লাগে বজাই দিম। অৱ অকলেই বজাই দিম আপুনি নাট্য নাট্য আৰম্ভ কৰক।
হয় ডিম্বতাৰ যি আপোনাৰ জীয়ৰী আছে কনিষ্ঠতম জীয়ৰী দীপ শিখা হাজৰিকা। মই তেখেতৰ মুখ মুখলৈ চাই আৰু অকণিৰ মুখলৈ চাই সেই এতিয়ালৈকে কিন্তু ৰৈ আছোঁ আপুনি যদি পলম কৰি দিয়ে এতিয়া ডিম্বৰ কিন্তু আজি দিন বেয়ালৈ আহি আছে।
হয়।
হয় হয়।
আৰু সি মোক কি কৈছে মই আপোনাক এতিয়া অৱগত কৰি দিম লগতে আপুনি যদি ভালদৰে মোৰ কথা বুজি পাই আছে।
হয় হয় বুজি পাই আছোঁ মই আপুনি অৱগত কৰক।
হয়, মই কৈছোঁ মই বোলো লওঁ অৰ্জুনৰ ভাও। মই তাহানিক কৰ্ণ পৰ্ব কৰি থোৱা মানুহ মোক অৰ্জুন বা কৰ্ণৰ ভাওটো দিয়ক। ডিম্বই মোক কৈছে পুলিনৰ ল'ৰাৰ লগত তই কেনেকে কৰ্ণৰ ভাও কৰিবি! পুলি ল'ৰাই ভীম ল'ব তই অৰ্জুন কেনেকৈ হ'বি আৰে। তই কোন মোক ক'বলে, হয়।
সেইটো সেইটো কিন্তু এটা বহুত বেয়া কথা কৰিছে। তেওঁ তেওঁ ক'বলৈ তেওঁতো আপোনাৰ হেৰি নহয়, শিকোৱা মানুহ নহয়।
হয়।
হয়। তেওঁ তেওঁ ক'বলৈতটো কোনো নহয় আৰু তেওঁৰ অধিকাৰো নাই ইয়াত ক'বলৈ। আপুনি পুৰণি কালৰে পৰা কৰি অহা অতীজৰে পৰা।
হয়।
মানে ব্ৰিটিছৰ শাসন কালৰ পৰা আপুনি কৰি অহা সেইকাৰণে আপোনাৰ আপোনাক কথাটো তেওঁ মানিবই লাগে।
হয় হয়।
হয়। সেই বিশৰ দিনৰ পৰা বোলো আপোনাৰ উম গদাৰ কোবত ব্ৰিটিছৰ ককাল ভা
হয় হয় মই সেইটো কথা শুনিছিলোঁ বাৰু আপুনি ব্ৰিটিছক গডাৰে কোবাই মানে ককাল ভঙা কথাাতটো।
আপোনাৰ এখন বহুত ধুনীয়া নাটক সেই নাটকত মই প্ৰৱেশ শিকাই ব্ৰিটিছে আহি মোক সিহঁতৰ যোনখিনি আাৰ ইংৰাজী নিত্যলাইঙ
হয় হয় এই সম্পূৰ্ণ সত্য কথা। মানে আপুনি আগৰে পৰা শিকাই অহা আপোনাৰ কথা তেওঁ মানিব লাগে। আৰু সেইটোতো মানে তেওঁ ভুল কৰিছে। হয় হয় হেল্ল' হেল্ল' হেল্ল' শুনা পাইছে? হেল্লো হ'ব, হয় হয়। তাকেহে।